হেল্ল'।
হেল্ল'।
অ' কি কৰিছে?
শুনিছানে।
অ' শুনিছোঁ, শুনিছোঁ।
অ' আমাৰ ইয়াত বৰষুণ পই আছে যে মই বোলো কিজানী মাততো যোৱাই নাই।
আমাৰ ইয়াত বৰষুণ নাই।
বহু গৈ আছে বতটো শুবলৈ ভাল হৈছে। মই অকমান বাগৰি আছিলোঁ। এনেটো নাই ম'হে কামোৰে বৰ উঠি আহিলোঁ।
আমি খাই মেলি আজৰি হ'লে বাৰু।
অ'।
কিন্তু একো, বৰষুণ নাই নাই মানে বতৰ টো এইটোৱে আছে।
এইকেইদিন এই হেৰি যে অম্বুবাচী কাইলৈ পা লাগে বুলি কয় যে। তাকে হেকাৰণে চাগে এটা আছে আৰু ন?
অ'।
তাকে, কামাখ্যালৈ গৈছান
কামাখ্যালৈ যোৱা হোৱা নাই যাম যাম বুলি মনতে ভাবি আছোঁ হয়তো মাতিলেহে তেওঁ যাব পাৰি এনেকে তেনেকুৱা ধৰণৰ কথা বুলিহে ভাবোঁ আও। হেটোৱে কথ
কৈ আছ। ভ্ৰমণটো যেতিয়া লিখা থাকে তেতিয়াহে হ'ব আৰু। তেওঁৰ দৰ্শকটো, মা-মাৰ দৰ তাকে, সাত মানে নে নামানে তোমালোকৰ ফালে। অ'।
অ' কাপোৰ কানি চোন ধোৱা হয় বাও মা নামঘৰলে যোৱা নহয়। কিন্তু তালে যাম যাম বুলি ভাবিছোঁ। বহুত মানুহ দেখো যোৱা, বাহিৰৰ পাই বহুত মানুহে কিন্তু আমাৰ ইয়াৰ আমি ইয়াতে থাকিয়ে যাম নোৱাৰো।
অ' বাহিৰ মানুহ বহুত আহে। সেইকেইদিন কিন্তু হেৰি দেই। আমিও বন্তি নলগাও।
অ' অ' নক, নলাগাই ন। না বগ ল বেছিভাগেই নকৰে বাৰু।
অ'।
তেতিয়া, আপুনি এনেই হা সাত লাগা পিছত যে দুৱা খুলে তেতিয়া গৈ পাইছা নে?
নাই, নাই পোৱা মই গৈ মই গৈ! পোৱা নাই কিন্তু বহুত ভিৰ হয়, শুনা পাই আছো মানে বহুত ভিৰ হয়।
বহুত ভিৰ হয়, হয়। এই সাধাৰণ মানুহ গ'লে চাগে তাত চাবলৈ বহুত দিগদাৰ হয় কাৰণ এইকেইদিনত বহুত ডাঙৰ ডাঙৰ মানুহ।
তাকে, তাকে, তাকে সেইকাৰণে ভয় লাগে ইমান ভিৰত। মানে মই বেছি ঠেলা হিচাবোৰ মই ভালো নাপাওঁ আকৌ মানে। নোৱাৰোঁ আচলতে বেছি ঠেলা হেঁচাত সোমাব।
অ!
কিয় নাজানো আৰু।
নাই সেইটো বুলিয়ে নহয় ঠেলা হেঁচাত সোমালে মূৰ চুৰ ঘূৰাই যোৱা যায় ন'। কাৰণ আমি তেনেকে নাথাকে যে। সেইটো কাৰণে দিগদাৰ।
উম!
কাৰণ ইয়াত সোমাবলৈটো বহুত দিগদাৰ হৈ যায়, লাইনটো ধামালি লাইন নহয় এনেই বহুত লাইন বুলি শুনিছো আৰু তেনেকে তাত গ'লেতো বহুত লাইন হ'ব।
তাকে।
ত নো বোলে এনেকে ৰঙা সেয়া পানী ওলাই হয় নে?
সেইটো কিন্তু মই শুনিছোহে মই দেখা নাই যে কেনেকৈ কম নেদেখাকৈ কিছুমান কথা ক'ব নোৱাৰ যে।
অ কিন্তু এই তান্ত্ৰিক বিলাক কিন্তু সিদ্ধি কৰিবলৈ ই খিনি এইকেইটা দিন কিন্তু বহুত ভাল মানে বহুত মানুহে কয়। কিবা সিদ্ধি কৰিবলৈ কামাখ্য খা বোলে মানে অকল আমাৰ অসমৰ খিনিৰ কথা কোৱা নাই দেই। বাহিৰৰ পাওঁ মই মানে এইটো ৰিয়েল হয় বা নহয় এইটো পিছৰ কথা বাৰু আজিকালি যদি ভাল আছে বেয়াও আছে বা যদি ভগৱান আছে তেনেহলে বেয়া ইটো চাইডৰ সেইখিনিও আছে। বুলি মই ভাবো, গতিকে তেনেকুৱা কিছুমান পডকাষ্ট মই চাই থাকো তেওঁলোকৰ তাত মানে বহুত মানুহ আহে ধৰক, এই তান্ত্ৰিক টাইপৰ হওঁক বা কিবাৰে হওঁক তেনেকুৱা খিনি বহু লোকে কিন্তু আমাৰ কামাখ্যাৰ কথা কয়। যে কামাখ্যা বহুত পাৱাৰ আছে আৰু বেছি কে সাত লগা এইকেইদিনত মানে তেওঁলোক আহে।
উম।
তান্ত্ৰিক খিনি
অ আগতে মানে মই টিভিত খুব নিউজ চাওঁ ন নিউজ চিউজ চালে টো দেখাই পাওঁ। এইকেইদিনত তান্ত্ৰিক সকল আহে বাহিৰৰ পৰা বহুত। মানুহ আহে উম
আৰু উম জেগাডোখৰ কেনেকুৱা মই অকমান ভাবিবহে পাৰোঁ বাৰু মনলে কিন্তু যোৱা নাই যে ইমান আহা নাযায় অ।
কামাখ্যাৰ শক্তিটো নথকা নহয় শক্তিটো আছে কিন্তু। এ আজিকালি আৰু মানে কিছুমান আমি বাৰু বাপু দিয়াই এই কিছু কিছুমান মানে বামুণ নলোৱা শংকৰ সংঘ এনেকুৱা এটা হেৰি ওলাইছে নহয় অনুষ্ঠান। সেইটো সিহঁতে এইবিলাক একো নমানে এতিয়া কোনটো যুক্তি কেনেকে দিব লাগে সেই বিষয়ত মই একেবাৰে অজ্ঞ গম পাইছানে।
অ অ নাই সেইবল ধাৰ্মিক লাইনত বাৰু আমি এভো নাযাওঁৱেই কাৰণ আমি এতিয়া ইমান সেইখিনি আমাৰ অভিজ্ঞ হোৱাও নাই। সেইটো বিষয়ে আমি কিবা ক'বলৈ বা মাত মাতিবলে কিন্তু কথাটো হ'ল মানে আমি যিটো শুনি আহিছো। বা আগৰ পৰাই দেখি আহিছো সেইটোতো আমি অবিশ্বাস কৰিব নোৱাৰো ন যি যিখিনি আগৰ ডাঙৰ - ডাঙৰ গ্ৰন্থত লিখা হৈ আছে। বাকেইখিনি বিষয় আমটো কৰিব মানে নাকচ কৰিব নে বাৰু এইটো বিষয়ে কৰিলে ধাৰ্মিক লাইনৰ কথাখিনি যোনে যিটো ভাবে যাৰ ধাৰণা যিটো মানে কথাটো এনেকুৱা ধৰণৰ হৈ যায় আ কিছু মানে ভাবে। চাউল খিনি লক্ষী হয়। হয় নহয় আৰু কিছুমান নিয়মতো ধৰক এই বিয়া পাতাৰ পিছত চাউলৰ কলহটো যাতে ঘূৰিয়াব নাপায় জানো ঘুৰিয়াই দিয়ে যে তেনেকে
আচলতে কি জানা হৰি কিবা এটা কথা খুব ল'লে সেইটো
অ, কাৰণ চবৰে নিয়মত বেলেগ আমাৰ ধৰৰ্মত ধৰক চাউল সিনি আমি বৰীয়া গছত
কিন্তু, কিন্তু মই কিন্তু মই এটা কথা বুজি পাওঁ। বিশ্বাস মিলয় শৰীৰ সেইটো এটা সত্য কথা।
অ',
ত মাজতে মই এটা কথা কও যিটো মানে এই বিশ্ব ব্ৰহ্মাণ্ডত তুমি যিটো কৈছা বা যিটো ভাবিছা সেইটো তোমালোকে ৰিটাৰ্ণ আহিব। গম পাইছা নে। তুমি কাৰোবাক সেইটো আৰু সেইটো সেই কাৰণে বেলেগৰ লগত কেতিয়াও বেয়া কৰিব নাপায় বেলেগক বেয়া ক'ব নাপায় মুখেদি বেয়া ভাষা মাতিব নাপায়। সেইটো তুমি কাৰোবাক বেয়া এটা শব্দ কৰি দিছা সেইটো তোমালকে ৰিটাৰ্ণ আহিব।
সেইটো কথা আৰু প্ৰত্যেক ধৰ্ম হওক প্ৰত্যেক হৃদ হওক। ৰেস্পেক্টো মেইন আৰু
মই সেইটো বিশ্বাস কৰো। তুমি গম পাইছা নাই আৰু নোৱাৰে - নোৱাৰে - নোৱাৰে। আৰু তুমি কিবা এটা কথা যদি হাৰে সিমজে ভাবি লৈছা তুমি মনত ভাবি লৈছা। আচ্ছা মই এইটো কৰিব পাৰিমে তুমি সচাকে পাৰিবা। তুমি একদম তুমি সঁচাকে পাৰিবা কিন্তু। মানুহৰ যিটো এটা ইচ্ছা শক্তি সেইটোতকে ডাঙৰ একো নাই কিন্তু।
আৰু এটা কথা হ'ল মানুহৰ এটা বস্তুয়ে মেইন তাৰ মানে সেইটোৱে হ'ল সময় - সময়টো মানে কেনেকুৱা মই নিজে অনুমান কৰিছো। মানুহৰ ভাল সময় বেয়া সময় দুয়োটাকে ধৰি ৰাখিব নোৱাৰে।
নোৱাৰে - নোৱাৰে।
সময় পাৰ হবই কিন্তু মানুহে যে কৈ ধৈৰ্য ধৰা। সেই ধৈৰ্য ধৰা বুলি কবলৈ সহজ কিন্তু ধৈৰ্যটো ধৰিবই লাগিব তাৰ বাহিৰে একো উপায় নাই।
উম,
কাবাৰ কিবা চলি আছে আপুনি ধৈৰ্য্য ধৰিবই লাগিব তাৰ বাহিৰে একো উপায় নাই। কিন্তু সেই ধৈৰ্য্য ধৰা বুলি কবলৈও মানে বহুত ডাঙৰ কথা কাৰণ ধৈৰ্যটো ধৰিবলৈ। সেইটো মানুহৰ টান।
যেতিয়া কিছুমান উপায়বিহীন কাৰ্যকলাপ চলি থাকে। উপায়বিহীন মানে একো উপায় নাই ইয়াত। সেইটোয়ে কথা কিন্তু। পাৰ হৈ যাব সময়টো কিন্তু সেই সময়টো বহুত ভয়ানক হয়।
সেইটোয়ে দুঃসময় বিলাক ভয়ানক এই যিবিলাক বেয়া সময় সেইবিলাকে ভয়ানক হ'বই।
সেইটোয়ে, সেইটোৱে সেইটোৱে খালি মই মানে এটা বিশ্বাস কৰো আজিকালি কিছুমান খুব কাম বহুত, কিছুমান লোকে মানে ধৰক এ অলপ, আছে বহুত বেছি বুলি কয় মানে যোনটো, দেখুৱাই মোৰ এইটো আছে, সেইটো আছে মোৰ কিন্তু তেনেকুৱা কৰিবলৈ বহুত ভয় লাগে। মই কেতিয়াও নকৰো যে মোৰ এইটো আছে সিটো আছে কাৰণ মানুহে থকাটোও বেছি টাইম। নালাগে নাথাকিবলৈও গুচি যাবলৈও বেছি সময় নালাগে।
সেইটোতো হয় ভাই।
গতিকে মানুহে আজিকালি ভয় কৰা, মোৰ মানে বহুত ক্ষেত্ৰত ভয় লাগে। যেনেকে এইটো ক্ষেত্ৰত ভয় লাগে আৰু এটা ক্ষেত্ৰত ভয় লাগে হ'ল যাতে একো নহওঁক। মই এনেকুৱা এটা কাম কৰি নিদো যাতে ৰিটাৰ্ণ মই আৰু ভুগিব লগীয়া হয়। কিন্তু, চবতছে ডাঙৰ কথা আজি আজিকালি দিনৰ মানুহে সেইটো কামকেই কৰি থাকে মানুহৰ ভয় নাই
উম, ভয় নাই, ভয় নাই। উম, ভয় ভিত নাইকিয়া গৈছে অবিচ সেইটো হয়।
আপুনি চাব পাৰে।
উম।
মানুহৰ একেবাৰে ভয় নাইকিয়া হৈ গ'ল আজিকালি ক'ত
আৰু এই যে ভাগ্যৰ চকৰি কাৰ কেতিয়া কেনেকে ঘূৰে কোনেও ক'ব নোৱাৰে দেই। কোনেও কব নোৱাৰে। গতিকে, মোৰ অমুক আছে, তুমি যে ক'লা এইমাত্ৰ মোৰ অমুক আছে, মোৰ তমুক আছে, এই অহংকাৰটো কৰা ভাল নহয়।
ভাল হয় অ'।
কৰাটো বেয়া কথা।
মই যে অমুক পৰাপক্ষত কাৰোবাৰ অলপ বেয়া চলি আছে কিবা মই যদি ফোনো কৰো মানে বাজি ভাত কিহে বনাইছছে এই দালি ভাত সুদা ভাত লাগিলে মোৰ যিয়ে নাথাকক। মই গ'ম পাইছোঁ নহয়। তেওঁলোকে সুধা ভাত খাইছে, গতিকে মোৰ মাছ আছে বুলিও নকওঁ।
অহ'
মাংস আছে বুলি নকওঁ। কিন্তু, কিছুমানত কেনেকুৱা হৈ যায়। তেনেকুৱা মানুহ বিলাকে কিছুমানে মোৰ তহঁতে ইমান খালী খালি ভাত খাওঁনে?
উম, হ'ম।
কিন্তু, মানে মই সেইটো শুনিয়ে ভাল পাওঁ। কিন্তু মানে মই বেছিকে বৰ্তাই বেছি বহলাই কথা কৈ মই বেয়া ব কাৰণ তো মানে মনত ডাইৰেক্ট আঘাত লাগে ন কিছুমান বস্তু মানে মই যে উপলব্ধি কৰো। আৰু পাই থোৱা বস্তুবোৰ মানুহে কেতিয়াও পাহৰিব নালাগে।
উম।
এৰি থৈ অহা সময়খিনিও পাহৰিব নালাগে যে মই কি আছিলো মই কি হয় মোৰ অস্তিত্বটো কি। সেইটো পাহৰি গ'লে মানুহ মানুহে নিজকে পাহৰি যোৱা যায় আৰু মানুহ যে মই যে মানুহ সেইটোও পাহৰা যায় লগতে।
উম।
সেইটো কাৰণে সেইটো পাহৰিব নালাগে মই কোন মই কোনটো জেগাৰ পৰা আহিছো।
আৰু ইটো পৰ্যায় যে পাইছো মই কেনেকে কিমান কষ্টত পাইছো সেই বস্তুতো মানুহে পাহৰিব নালাগে।
সঁচাকে তুমি এ তোমাৰ অলপ কিছু জ্ঞান আছে বাৰু তোমাৰ মই ভাবাদৰ্শ বিলাক মই ভালেই পাইছো কথা পাতি। উম বহুত আজিৰ দিনৰ লৰা ছোৱালী এনেকুৱা সেই দেখিবলৈ পোৱা নাযায় বাৰু।
নহয় নহয় মানুহে সন্মুখীন হ'লেহে এইবোৰ বুজি পোৱা যায় যে। সন্মুখীন
হে তুমি অলপ মানে দেখিছা আৰু।
উম।
মই অলপ পৰিস্থিতিৰ সন্মুখীন হৈছে তাৰ মানে মই সেইটো কৈছো, চাহ নাই খাম একাল এতিয়া খাব, মই খোৱা টাইম হৈছে বাৰু।
ঠিক আছে দিয়ক খাওঁক নহ'লে।
ঠিক আছে দিয়া বাৰু।
উম উম উম উম।